অ', হয় শুনি আছো।
অ', শুনিছো শুনিছো, তুমি শুনা পাইছানে বাৰু মোৰ কথাবোৰ ভালদৰে?
অ', অ', পাইছো পাইছো।
অ', কি কৰি আছা?
অ', মই তোমাৰ এই এয়া চাহ অকমান খাই উঠিছো, তুমি কি কৰিছা?
অ', ময়ো এ এনেই বৰষুণ দি আছো যে সেইকাৰণে অলপ শুইহে আছো বাৰু। বাকী খবৰ খাতি ভালনেে?
খবৰ খাতি মোৰ ভালে আৰু অ', তোমাৰ ভাল নহয়?
মোৰো ভালেই ভালেই। তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলে এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে তোমালে। হেল্ল'। হেল্ল' শুনা পাইছানে বাৰু? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। মই তোমাৰ কথা একো শুনা নাই, তুমি কিবা শুনা পাইছানে মোৰ কথাবোৰ?